অ', মই শুনিছো দিয়া, তুমি?
হয় মইও শুনিছো, কি কৰি আছা?
কিনো কৰিম আৰু এই গৰমত, ঘৰতে বহি আছো দিয়া এনে, তুমি কি কৰিছা?
মইও এনেই মানে বহিয আছো এই গৰমত।
ভাত খালেনে নাই পিছে?
নাই নাই নাই খোৱা, বনাইহে আছে, তুমি খালা?
নাই নাই, মোৰো মায়ে বনাই আছে ৰ'বা, তাকে বোলো আজি কি বিষয়ত মনত পৰিল বাৰু তোমাৰ?
অ', মানে এনেই বহি আছিলোঁ বাবে তোমাকে এটা ফোন কৰো কৰি আৰু গুৰুত্ব বিষয় অলপমান কথা পাতো, কি কোৱা?
অ', বা খুব সুন্দৰ বিষয় বাছি লৈছা কিন্তু দেই। মানে ধৰা পৰিয়াল হৈছে সমাজৰ মূল ভেটি। এজন ব্যক্তিৰ জীৱনৰ প্ৰথম শিক্ষা পৰিয়ালৰ পৰাই আৰম্ভ হয়, তাৰে পিছতহে শিক্ষাগুৰুৰ শিক্ষা আৰম্ভ হয়, কোৱাচোন কোৱা কি ভাবিছা তুমি।
অ', মানে পৰিয়ালেই মানে শিশুক ভাল আছ চৰণ শিষ্টাচাৰ তাৰপিছত নীতি নৈতিকতা আৰু মানে জীৱনৰ মূল্যবোৰধ শিকাই, মানে জীৱনৰ মূল্যবোধ বুলি ক'লে ডাঙৰক কেনেকৈ ভাল আচৰম কৰিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে, বা অ, সমাজৰ আগত কেন কেনেকৈ মানে, উম, মানে নিজৰ এটা ভাৰ। পৰিচয় গ্ৰহণ কৰিব লাগে, বা সমা মানে পৰিয়ালটো এটা ভাল পৰিচয় গ্ৰহণ কৰিব লাগে। কেনেদৰে ভাল আচাৰ ব্যৱহাৰ। কৰিব লাগে মানে, এইবোৰ এটা মানে প্ৰথম জ্ঞানটো মানে, আমাক আমাৰ পৰিয়ালে শিকায় মানে। আমাৰ প্ৰথম বিদ্যালয় বা শিক্ষা গুৰু হ'ল আমাৰ পৰিয়ালটো।
হয়, হয়, তুমি ঠিক কথাই কৈছা। পিতৃ মাতৃ ককাই ভাই ভনী আৰু জেষ্ঠসকলৰ মৰম, স্নেহ আৰু পৰামৰ্শই জীৱনটো সুন্দৰ কৰি তোলে। এয়াই হ'ল মানে পৰিয়ালৰ। এটা আ, পৰিয়ালৰ মানে আমি ইয়াৰ পৰাই এৰিলোঁ এই এইবিলাক শকৰ পৰা সম্পৰ্কৰ। প্ৰায় মানে আমি, পৰিয়ালৰ মানে সেই মৰম বোলা বস্তুটো বা স্নেহ বোলা বস্তুটো আমি, বুজি পাওঁ। তেওঁলোকে আমাক জীৱনৰ মানে প্ৰথম। প্ৰথম আহ, প্ৰথম ভাষা কোৱাত বা প্ৰথম শব্দ কোৱাত, প্ৰথম খোজটো দিয়াত। তেওঁলোকে সহায় কৰে, বা জীৱনত তেওঁলোকে মূল্যবোধ শিকায়। পৰিয়ালৰ সদস্যসকলৰ মাজত, ধৰা পাৰম্পৰিক মৰম আৰু বিশ্বাস থকাটো আটাইতকৈ প্ৰয়োজন। আন অহ, পাৰস্পৰিক মৰম আৰু বিশ্বাস থাকিলে পৰিয়ালটো শান্তি। সুখ আৰু ঐক্য‌ বজাই ৰাখে। সকলো সমস্যাৰ সমাধান সহজে কৰিব পাৰি। আমিৰ ধৰা আমি এটা পৰি য়ালে হৈ আছো আমাৰ দুজনৰ মাজত এজনে হিংসা কৰে, বা এজনে আনজনক চকু দি দেখিব নোৱাৰে, তেনেহলে সেই পৰিয়াল। টো মানে, এ তেনেকুৱা পৰিস্থিতি তানে আমি পৰিয়াল বুলি ক'ব পাৰিম। পৰিয়ালৰ মানে অহ। মূল অৰ-অৰ্থটো হ'ল যে আমি সকলোৱে। মিলি জুলি একেলগে থাকিব লাগে। বা বিভিন্ন ধৰণৰ স-সমস্যা আহিলে আমি সকলোৱে যাতে লগ হৈ সমাধান কৰো। কোনোৱে কাৰো হাত এৰি নিদিঔ বা কোনোৱে আ। সকলোৱে, এজনৰ পিছত এজন হৈ থিয় হৈ থাকিব লাগিব। যাতে আমি সকলোৱে মিলি-জুলি পৰিয়ালটো আগবাঢ়। বঢ়ায় নিব পাৰো। পৰিয়ালে সকলো সমস্যাৰ মানে সমাধান দিব। পাৰে। যদি আমি একেলগে থাকো।
হয়, হয়, ঠিকেই কৈছা। অহ, মানে আমি। যদি পৰিয়ালৰ মানে বাহিৰে অন্য মানুহ বিলাক দেখা পোৱা যায়, তেওঁলোকৰ মানে অকমান কিছমান মানুহ আছে, যিবোৰ মানে। অকল আমাৰ, সুখত আমাৰ লগৰ লগত থাকে। বা দুখত আমাক এৰি যায় কিন্তু, পৰিয়াল তেনেকুৱা নহয়। পৰি পৰিয়াল আমাৰ সুখতো থাকে লগৰ অহ, লগ অ, দুখত। ত' থাকে। সুখ আমাৰ সুখত আমাৰ লগত একেলগে হাঁহে আৰু আমাৰ দুখ একেলগে কান্দে। তেওঁলোকে মানে আমাৰ জীৱন। জীৱনৰ অহ, পথ দেখুৱাই যায়। একদম সমস্যাৰ কোন কেনেকুৱ আমি সন্মুখীন হ'ব পাৰো মানে, আমাক সাহস দেখুৱাই ‌দিয়ে। তেওঁলোকৰ বাবে মানে, আজি আমি অ, মানে ভালদৰে মানে। যি আমি লাভ কৰিব পাৰিছো। বলত। অকল মানে তেওঁ এই তাৰ এ তাৰ মোৰ ভেটি হৈছে মানে অ, পৰিয়ালটো। পৰিয়ালে আমাক মানে সকলোবোৰ শিকায়। আৰু মানে, শিশুৰ এই চৰিত্ৰ গথনতো মানে পৰিয়ালৰ ভূমিকা বহুতেই। অহ', গুৰুত্বপূৰ্ণ মানে পৰিয়ালৰ শিশুক সত্যবাদিতা, শৃংখল, দায়িত্ববোৰ মানে আৰু আনৰ প্ৰতি। মানে সন্মান কৰিবলৈ শিকায়। এই গুণবোৰ তেওঁলোকক মানে এজন ভাল নাগৰিক হিচাপে গঢ়ি তোলে আমাৰ অহ, এজন। আমাৰ প্ৰাৰম্ভিক কালৰ পৰাই আমাৰ শিশুৰ প্ৰাৰম্ভিক কালৰ পৰা যদি, এই গুণবোৰ থাকে, বা পৰিয়ালে তেওঁলোক যদি এই। এই গুণব দিয়ে তেন্তে মানে, তেওঁলোকৰ এই গোট গুণবোৰ গোটেই জীৱন ভৰ কামত আহিব যাতে, তেওঁলোকে কেতি তেওঁ মানে বেলেগৰ লগত লাজ নাপায়। তেওঁলোকৰটো ভাল চৰিত্ৰ গঠন হয়। পৰিয়ালে তেওঁলোকক। মানে এইবোৰ মানে নিশিকাই, তেন্তে মানে তেওঁলোক মানে আধৰুৱা হৈ থাকিব নিজৰ নৈতিকতাত। অহ মানে মানে তেওঁলোকে এজন ভাল নাগৰিক হ'ব নোৱাৰিব বা এজন ভাল মানুহ হব নোৱাৰিব।
হয়, তুমি ঠিক কথাই কৈছা। আৰু যদি সৰুৰ পৰাই শিশু-শিশুজনক তেওঁৰ চৰিত্ৰ গঠনত আমি ডাঙৰ বিলাক এনেকে শিশুসকলক সহায় নকৰো, তেনেহ'লে ভৱিষ্যতে তেওঁলোকে অহ, কোনো বয়োজ্যেষ্ঠ মানুহক তেওঁলোকে সন্মান নকৰিব বা কাৰ আগত কেনেদৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব, পৰিয়ালৰ প্ৰতি তেওঁলোক কি কি দায়িত্ব থাকিব। কেনেদৰে কাক সন্মান কৰিব লাগিব, সেই বিষয় বিলাক তেওঁলোকে অহ, একেবাৰে তেওঁলোকৰ জ্ঞানটো মানে, অসম্পূৰ্ণ হৈ থাকিব। যদিহে তেওঁলোকে সৰুৰ পৰাই এইবিলাক মানে গুণ নাপায়। আৰু ধৰা, শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালেও যথেষ্ট খিনি সহায় কৰে, পিতৃ-মাতৃয়ে সন্তানক পঢ়া শুনাৰ বাবে উৎসাহ দিয়ে। ঠিক পথ দেখুৱাই আৰু প্ৰয়োজনীয় সহায় স-সহযোগিতা মানে আগবঢ়াই। মই অলপ আগতে যেনেদৰে কলো, যে শিক্ষাৰ ক্ষেত্ৰত মানে মাক-দেউতাকে প্ৰথম গুৰু তাৰ পিছতে শিক্ষক-শিক্ষয়িত্ৰী আহি পৰে। ঘৰতে আমাৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হয় প্ৰাথমিক শিক্ষা যিটো বুলি কোৱা হয় সেইখিনি আমাৰ ঘৰতে আৰম্ভ হয়। আহ পিতৃ মাতৃয়ে ধৰা সেই সৰু কালৰ পৰা আমাক এ আমাক পঢ়া পদ দেখুৱাই দিয়ে যে এনেকৈ এনেকুৱা পঢ়িব লাগিব এনেকে উচ্চাৰণ কৰিব লাগিব এইটো বস্তু এনেকে। উচ্চাৰণ কৰিব লাগিব বা ডাঙৰ হলেও কি কৰিব লাগে সেইবিলাক মানে সৰুৰ পৰাই মাক দেউতাই শি শিকাই যায়। কেনেদৰে পঢ়া শুনাত উ শিক্ষা দিয়ে সঠিক পথত আমি কেনেদৰে ভাল এ আমি যাতে কোনো ধৰণৰ বেয়া পথত বিচলিত হৈ নাযাওঁ বা আ সহায় আমাক যিখিনি সহায় সহযোগিতা লাগে আৰু আগবাঢ়ি যাব কাৰণে বা যিখিনি উৎসাহ লাগে সেইবিলাক আমাক পিতৃ মাতৃয়ে ঘৰৰ পৰাই আৰম্ভ কৰে বা ঘৰৰ পৰাই তেওঁলোকে আমাক উৎসাহ যোগায়। তাৰ পিছতে আমি প্ৰাথমিক প্ৰাথমিক স্তৰত যাই পাওঁ বিদ্যালয়ত যাওঁ। তাৰপিছতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক জ্ঞান দিয়া আৰম্ভ কৰে।
আৰু আমাক যদি আজি পিতৃ মাতৃয়ে প্ৰাথমিক জ্ঞান খিনি আহৰণ কৰাত সহায় নকৰিলে হয় তেনেহ'লে আমি বিদ্যালয়লৈ গৈও আমি আ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আমাক জ্ঞান দিয়ে সেইখিনি জ্ঞানখিনি আমি আহৰণ কৰিব নোৱাৰিলো হয়।
হয় হয় ঠিক
এনে পৰিয়ালে মানসিকভাৱে কেনেকৈ শক্তি দিয়ে কোৱাচোন তুমি?
অ মানে পৰিয়ালে মানসিকভাৱে মানে সকলোত মানে সকলোতকৈ বেছি ভালদৰে মানে আমাক শক্তি দিয়ে যে মানে দুখ কষ্ট, অসুস্থতা বা বিপদৰ সহায়ত মানে পৰিয়ালে আমাৰ সাহস শান্তনা আৰু মানে সমৰ্থন দিয়ে মানে ইয়াৰ ফলত মানুহে কঠিন উম মানে সময়তো সহজে অতিক্ৰম কৰিব পাৰে। মানে আমি যেতিয়া কোনোবা দুখ কষ্ট পাওঁ তেতিয়া আমাক মানে পৰিয়ালে আমাক সাহস দিয়ে বা অসুস্থ আমি যেতিয়া অসুস্থ হওঁ বা বিচনাৰ পৰা একদম উঠিবই নোৱাৰো তেন্তে আমাক কোনো বেলেগে নাচায় কিন্তু আমাৰ পৰিয়ালেই চাব আমাক। বা কিবা বিপদৰ সময়ত মানে আমাক পৰিয়ালে সাহস দিয়ে বা সান্তনা দিয়ে যে তুমি পাৰিবা অ মানে আ মানে আমাক এটা উৎসাহ দিয়ে মানে পৰিয়ালৰ বাবে মানে আমি মানসিক মানে যি-যিবোৰ অ, আত্মবিশ্বাস আছে অ, বা আ যিবোৰ মানসিক মানে স্বাস্থ্য আছে আমাৰ মানে অ, এই পৰিয়ালৰ বাবে আমি ভালদৰে জীয়াই আছো বা আমি যিবোৰ পাৰিছো সেইবোৰ মানে পৰিয়ালৰ বাবেই পাৰিছো।
হয়-হয় তুমি ঠিক কথাই কৈছা আৰু বৃদ্ধ লোকসকলৰ আমি যত্ন লোৱাটো পৰিয়ালৰ যথেষ্টখিনি ভূমিকা পৰিয়ালৰ সদস্যসকলে বৃদ্ধসকলক সন্মান কৰিব লাগে বা য যথেষ্ট তে -তেওঁলোকৰ আদৰ সন্মান কৰিব লাগে নিয়মীয়াকৈ তেওঁলোকৰ যত্ন ল'ব লাগে আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিব লাগে এইটোয়ে আমাৰ মানে পৰিয়ালৰ হ'ল এটা-এটা নৈতিক দায়িত্ব আজি যদি আমি আ আমাৰ আমি ডাঙৰ হোৱাৰ পিছত আমি যদি আমাৰ মা-দেউতাক ঘূৰি নাচাওঁ বা তেওঁলোকৰ সন্মান নকৰো বা তেওঁলোকৰ যত্ন নল অ, তেওঁলোকে বৃদ্ধ হৈ আহাৰ পিছত তেনেহলে আমি তেওঁলোকৰ ল'ৰা-ছোৱালী বুলি আমি নিজকে কবলৈ আমাৰ ঘৃণা লাগিব। কাৰণ এটা সময়ত তেওঁলোকে আমাক ইমান খিনি চাই -চাই ডাঙৰ দীঘল কৰিলে যে আজি আমাৰ আমি তেওঁলোকক খুৱাব লোৱাব পৰা হ'ল পিন্ধাব পাৰা হলো আজি তেওঁলোকে যদি আমাৰ প্ৰাথমিক জ্ঞান খিনি আহৰণ কৰাত সহায় নকৰিলে হয় আমি জানো নিজৰ ভৰিৰ ওপৰত নিজে থিয় হব পাৰিলো হয় সেইকাৰণে বৃদ্ধ লোকসকলে জুনে ডাঙৰ আমাৰ পৰিয়ালৰে হওক যে - যেনেকুৱাই নহওক তে কেতিয়াও তেওঁলোকক আমি অসন্মান কৰিব নালাগে বা আদৰ যত্ন সদায় আমি তেওঁলোকক কৰিবই লাগে। নিজৰ হওক বা পৰৰ হওক তোমাৰ মতামত কি বাৰু?
হয়- হয় ঠিকেই কৈছা মানে আমি উম, মানে বৃদ্ধই নহক আমি কোন লোককে মানে আওকাণ কৰিব নালাগে বা অৱহেলা কৰিব নালাগে তেওঁলোকে মানে যিবোৰ আদৰ্শ বা পৰামৰ্শ দিয়ে তেওঁলোকৰ মানে-মানে মা-মানি চলিব লাগে যিবোৰ শুদ্ধ হয় আৰু বা তেওঁলোকে যদি কোনোবা ভুলক কলে আমি মানে আঙুৰীয়াৰিত আঙ-আঙুলিয়াই দিব লাগে যে এইটো তুমি ভুল কৰিছা বা এইটো তুমি শুদ্ধ কৰিছা যদি শুদ্ধ কৰিছা সাহস দিব লাগিব আৰু যদি ভুল কৰিছা মানে আমি তেওঁলোকক মানে ভাল অ, ভাল পৰামৰ্শ দি পিনে মানে এই কামবোৰ কৰাৰ পৰা মানে আমি বঞ্চিত কৰিব লাগে আৰু মানে আজিৰ এই বস্ত জীৱনত মানে বহু লোকে মানে পৰিয়ালৰ লগত সময় নকটাই কিন্তু মানে ইয়াৰ ফলত মানে পৰিয়ালৰ সদস্যৰ মাজত মানে দূৰত্ব বৃদ্ধি পায় পায় সম্পৰ্ক দুৰ্বল হয় আৰু মানে বহু সময়ত মানসিক অশান্তিৰো সৃষ্টি হয়। অ কেতি মই কেতিয়াবা দেখা পাও যে, মানে পৰিয়ালৰ সকলো সদস্য একেলগে বহি আছে। কিন্তু তেওঁলোকে মানে সামাজিক মাধ্যমত ব্যস্ত হৈ আছে। তেওঁলোকে নিজৰ মানে কথা পাতা নাই। কিন্তু ইটো কৰাটো মানে একেবাৰে ভুল। আমি মানে পৰিয়া লগত পৰিয়ালৰ লগত এসাঁজ হ'লেও মানে মিলি কেনে খাব লাগে। বা অ, অ দিনটোত দহ মিনিট হব, মানে কথা পাতিব লাগে। যাৰ ফলত মানে মাৰ আমাৰ মাজত বুজা বুজি থাকে বা অ মানে মনোমাল্য মানে মনোমালিন্য নহয়। বা আ মানে ভাল পোৱা আমাৰ স্নেহ বান্ধনে আমি বান্ধ খাই থাকো। কো যাৰফলত মানে আমাৰ সম্পৰ্কবোৰ দু দুৰ্বল নহয়। আৰু অধিক শক্তিশালীহে উঠক।
হয়, হয়, তুমি ঠিক কথাই কৈছা। আমি ব্যস্ত যিমান, যিমানে আমি জীৱনত ব্যস্ত হৈ নাযাও কিয়, আমি সদায় পৰিয়ালৰ কাৰণে সময় উলিয়াব পাৰিবই লাগিব। দহমিনিট আমি উলিয়াব নোৱাৰিম নিকি, দহমিনিট আমি উলিয়াব পাৰিবই লাগিব। যিমানে যি নহওক কিয় আৰু ধৰা যৌথ পৰিয়াল আৰু সৰু পৰিয়ালৰ মাজতো যথে ষ্ট খিনি পাৰ্থক্য আছে। যৌথ পৰিয়ালত সকলোৱে মিলি জুলি থাকে, অভিজ্ঞতা হয়, বা ভাগ বতৰা কৰে। কথা তেওঁলোকে এজনে আনজনৰ মনৰ কথা ভাগ বতৰা কৰে। সুখ দুখৰ কথা কয়। আৰু ধৰা দায়িত্বসমূহ ভাগ কৰি লোৱা হয় কিন্তু সৰু পৰিয়ালত তেনেকুৱা নহয়সৰু পৰিয়ালত সদস্য কম হোৱাৰ বাবে দায়িত্বও কম মানুহৰ ওপৰত পৰে, বা এটা এটা যৌথ পৰিয়ালত যিমানে ডাঙৰ ডাঙৰ সমস্যা সমস্যা নাহে কিয় সকলোৱে মিলি সমাধান কৰিব, বা সকলোৱে এজনে আনজনৰ মানে এ কাঠি হৈ চাইডত থিয় হৈ থাকিব। কিন্তু ধৰা যদি সৰু পৰিয়াল এটাত মানুহ যিমানে কম হৈ থাকিব সিমানে দায়িত্বও কম হৈ থাকিব। বা অ যিমানে ডাঙৰ সমস্যা আহি থাকিব, সিমানে পৰিয়ালৰ সেই মানুহ বিলাকৰ এ চিন্তা বাঢ়ি, বাঢ়ি যায় যে আমি কেনেদৰে সমাধান কৰিম এই সমস্যাটো, বা আমাৰ কি হ'ব। তেতি যৌথ পৰিয়াল থাকে। যেতিয়া চবেই সেই সমস্যাটোৰ সমস্যাটো সমাধানৰ বাবে যিখিনি দায়িত্ব ভগাই বতৰা, ভগাই বতৰা লৈ, যাৰ ফলত সমস্যাটো বেছি দিন না থাকিব সন্তুষ্ট অ লগালগ সমাধান হৈ যায়। আৰু ধৰা পৰিয়ালত সন্মান আৰু সহযোগিতাৰ যথেষ্ট খি নি গুৰুত্বপূৰ্ণ যদি প্ৰতিজনে ইজনে সিজনক সন্মান কৰে, আৰু সহ তেওঁলোকৰ মাজত সহযোগিতাৰ কোনো মনোভাৱেই নাই। তেনেহলে পৰিয়ালটো সদায় হাই কাজিয়া পেচাল হৈ থাকিব। যাৰ ফলত পৰিয়াল এ কোনো মানুহে সুখত থাকিব নোৱাৰিব, বা সেই পৰিয়ালটো অ মানে বেছি দিন যৌথ পৰিয়াল বুলি আমি ক'বই নোৱাৰিম। তোমাৰ কি মতামত।
হয়, হয়। মানে তুমি একদম থিক কেই কৈছা। আ মানে আমি পৰিয়ালৰ পৰা মানে বহুত বহুত ধৰণৰ মূল্যবোধ শিকো। যেনে সততা দয়া, সহানুভূতি, শৃংখলা, দায়িত্ববোধ, বা পৰিশ্ৰম অ, মানে আৰু আৰু আন- নৰ প্ৰতি ইজনৰ প্ৰতি সিজনৰ মানে সন্মানৰ দৰে, মানে আমি এই মূল্যবোধবোৰ শিকো।
হয়, হয়, তুমি ঠিক কথাই কৈছা।
হয়। তোমাৰ লগত আজি কথা পাতি মানে, মোৰ বহুখিনি অভিজ্ঞতা হ'ল।
হয় মোৰো দেই। বিদায় ধন্যবাদ।